হেল্ল! অঁ, কোৱা?
অঁ, কিবা ইণ্টাৰনেটৰ প্ৰব্লেম দিয়ে আছে চাগে বহুত?
তাকেইতো।
খাটা খাই জীয়াই আছোঁ, কাটা খাই জীয়াই আছোঁ তোৰ নিচিনাই।
এ বৰষুণ বৰ্তৰ না টাৱাৰ বোৰ চাগে ক্লাউডত ধাক খাই আছে এইকাৰণে।
অঁ, তাকে এইটো হ'ব পাৰে। এই তুমি, এই আ শ্লাইচ বেংক একাউণ্টটো শুনা পাইছা? শ্লাইচ, শ্লাইচ। নাম শুনিছা? শ্লাইচ বেংক একাউণ্ট। চালাই বেংক একাউণ্ট খুলি কেনে থবা চোন দেলি ইণ্টাৰেষ্ট দিয়ে, চালাইছ বেংক একাউণ্টৰ।
কি চেলাৰীত?
নহয় নহয় শ্লাইচ বেংক একাউণ্ট, শ্লাইচ এটা আছে বেংক একাউণ্ট বেংক আৰু। অঁ' তাৰে তোমাৰ ইটেষ্টটো ডেইলী পাবা তুমি ডেইলী ইটাৰেষ্ট দিয়ে।
কি কিমানকে দিয়ে ডেইলী।
মানে তোমাৰ ইয়াৰলি ফাইভ পইণ্ট, ফাইভ ফাইভ পাৰ্চেণ্ট ইণ্ট্ৰেষ্ট। আৰ, আৰ বি আই যিটো ইণ্টষ্ট দেয়ে আৰ বি আইৰ ৰেপ এ আৰ বি আই পৰা তোমাৰ ফাইভ পইণ্ট মান কিবা ইণ্টাৰেষ্ট দিয়ে, এইটোয়ে ইণ্টাৰেষ্ট দিয়ে তোমাৰ কি বুলি কয় সেইটো খালি তুমি খুলিলোৱা তোমাৰ ফাইভ ইয়াৰলি হয় ন'। পাৰ দে ফাইভ পইট তুমি যিমান পইচা ধৰিলোৱা, এতিয়া এশ টকা ৰাখিলে তুমি চাগে এক দুই পইচা মান পাবা নেকি, ডেইলি দুই পইচা পাবা, দহ জন মান ৰাখি থৈ দিয়া ন' তাৰে ডেইলি এক টকাকে পাবা আৰু। এক দুই টকা ডেইলি সোমাই থাকিব ডেইলি, অঁ' এক টকা দুই টকা এনেকা সোমাই আৰু অঁ'। এক টকা প দুই পইছা এনেকা ডেইলি। নহয় নহয়, এশ টকাত ইনত্ৰিশ নাপ এক পইচা মান পাবা ইণ্টাৰেষ্ট, ৱান পইচা, এক পইচা মান পাবা। এশ টকা, উম।
এ
এতিয়া এ মোৰ এটা লগৰ এটা আছে সি ত্ৰিশ হাজাৰ টকা থয়। আহ' থোৱা আছে তাতে আৰু সি তিনি টকা কে চাৰে তিনি টকাকে পাই আছে, চাৰে তিনি টকা নে চাৰি টকাকে পাই আছে ডেইলি।
মানে ত্ৰিশটো দিয়ে আৰু এক্সট্ৰাকে থব লগা হোৱা নাই।
নাই, অনলি ত্ৰিছ টকা দিয়ে ডেইলি তিনি টকা মান পায়। মাহত চাগে সি নবৈ টকামান পাব। নবৈ টকা মান আহে মাহত উমঁ' মানে এনেই পইচাটো পৰি থকাত চাই আৰু মানে থৈ দিয়ে আৰু পাই থাকে আৰু।
অঁ।
যেনেকে ধৰি লোৱা আমি নাই মোৰ লগৰ এটা আছিল সি গ'ল, খুলিছে তাৰ লগত আছে, অঁ' মইয়ো খুুলিছো মই কিবা এটা পইছা মইও কিবা এটা পইছা থৈ দিছোঁ তাত সেই কিবা এটা পাই থাকো আৰু।
আচ্ছা' অঁ।
কিবা এটা, এ তোমাৰ ধৰি লোৱা চোৱা এ তোমাৰ ধৰি লোৱা এ এক্সাম্পল দিলো তোমাৰ ধৰি লোৱা এটাত পাচশ টকা পাই আছা হা
অঁ।
পাচশ টকাতো কেইদিনমান তাতে বেংক একাউণ্ট, তোমাৰ তাতে আছে আৰু ন'। তোমাৰ বেংক মানে তোমাৰ ধৰি লোৱা তাতে তোমাৰ ইউজ কৰা নাই বা ইউজ কৰিলে ধৰি লোৱা দহ টকাই বিশ টকাই ইউজ কৰিলা বা পাচ টকাই ইউজ কৰিলা, অঁ' চাৰিশ টকা লাগিলে সেই চাৰিশ টকাৰ ইণ্টাৰেষ্টটো
অঁ।
মানে ধৰি লোৱা এ এতিয়া এ চেলাই দিলে মানে যদি তাৰে একাউণ্টত থৈ দিয়া ন' ভালে খিনি পোৱা যায়। তোমাৰ নৰ্মেল আহিব এই ধৰি লোৱা জি পে ৰে ধৰি লোৱা এ তোমাৰ এক হাজাৰ টাকাটা পৰি আছে বা দুইজাৰ টকা এটা পৰি আছে তাকেটো খৰচাও কৰিবা মই জানো এ সেইটো পিছত তাতে যদি সোমাই থৈ দিয়া তাৰ পৰা কিবাতা হলে ইন্টাৰেষ্ট ডেইলি পাই থাকবা দে
আত্ছা সিহঁতে যদি মাৰি দিয়ে পইচাটো
নামাৰে শ্লাইচটোত জেনিউন বেংক হয় তোমাৰ অ আমাৰ ইয়াতে তোমাৰ ডাউন টাউন যে ডাউন টাউনৰ অকণমান আগত অ তোমাৰ এই বিশাল খান পাৰ হয় কিনে তাৰ তলত বিশাল খান যে আছে চুপাৰ মাৰ্কেট নপৱাৰ আগত
অ অ অ অ অ।
এ বিশালখন, পাইক কেনে তোমাৰ চাইছো এটা বম ডাঙৰ বেংক তাতে খুলিছে
হয় নিকি।
উম।
আচ্ছা, দেখা নাই কিন্তু দে মই।
অ তাতে গ'লে চাবা তুমি এইবাৰ গলে আহাত যাৱা টাইমত দেখা নাপাবা যাবা তামত গলে ত তোমাৰ ব্ৰিজখনৰ কাৰণে দেখা নাপবা বাৰু যেতিয়া আহিবা ন সেই চাইদে তেতিয়া চাই চা এ গুগলত গুগলত মাৰিব তাতে আহি যাব তোমাৰ চাইনচবোৰ জেনিউন হয় দিয়া তুমি চাবা একবাৰ দৌন মাইন থিং
চাব লাগব ৰ'বা কেনেহেন।
মানে মা মানে মাৰদ মাৰোৱাৰী যিমান মানে নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ স্মল ফাইনেন্স বেংক জাগাই জাগাই আমাৰ নৰ্থ ইষ্ট চাইডে আছে এইটো বেংকটো
অও, আচ্ছা আচ্ছা।
তোমাৰ কি বেংক এনে।
মোৰটো তোমাৰ, পাঞ্জাৱ নেচনেল বেংক।
অ পাঞ্জাৱ নেচনেল বেংক
আ।
উম পাঞ্জাৱ নেচনেল বেংকত চাগে এটি এম চাগে জাগাই জাগাই নাই চাগে
নাই নাই, এ টি এম বহুত কম আছে।
এছ বি আই খুলিব লাগে এছ বি আই বেংচ্ মোৰ ত এছ বি আই খুলিলো চব জাগা জাগাই আছে
অ এছ বি আই জাগা তাকৌ এই তোমাৰ এ টি এমে দি পইচা ওলাবা গলে চাৰবাৰ বেছ কিবা ডাউনে থাকে পইচা চইচা নোলায়।
উম।
তাৰপিছত মই আকৌ তোমাক, আমাৰ পাঞ্জাৱ নেচনেল বেংকৰ এ টি এমৰ কাষতে এটা এছ বি আইৰ এ টি এম আছে। তাৰে পৰা পইচা উলাও আক মই এ এছ বি আইৰ টো পৰা ওলাই বেছি ভাগ।
আগৰ ওপৰত আনিলে লুকুৱালে চাৰ্জ লয়
অ পাঁচবাৰৰ ওপৰত হলেই চাগে মোৰ ছয়বাৰ মান হ'ল।
ত কিবা লব এনকা
চাৰ্জ মানে কি তোমাৰ পইচাটো ওলাওতে লয় না বেংকৰ পৰা কাটে।
বেংৰ পৰা
অ বেংকৰ পা কাটে। মোৰ মানে কি হেৰি ধৰা বাৰশ টকা বেংকত আছে মই বাৰশই উলাও কাটবা চাঞ্চ নাপায়
মাইনাছ লাগিব যেতিয়া সোমাব তেতিয়া কাটা খাই যাব অ মাইনাছ লাগি যাব ন যেতিয়া সোমাব তেতিয়া কাটা খাই যাব
কিমান মান কাটে এনেই তোমাৰ।
বিশ ত্ৰিশ টকা কাটে নেকি।
আটচা এ অ দিগদাৰে নিজৰে যদি এতিয়াম নচলে বেলেগৰ পৰা ওলালে এক্সট্ৰা পইচা দিব লাগে।
উম। নিয়ম বনাইছে
দুই হেজাৰ টকা নাথকিলে পইচা কাটি দিয়ে।
আচ্ছা কাটে, কিবা কাটে, অ মানে দুই হাজাৰ টকা না থাকিলেও পইচা কাটে।
অ দুই হাজাৰ টকা মনটেইন কৰবই লাগে একাউণ্টত।
ছেভিং একাউণ্ট এটা নুব লাগে তোমাৰ জিৰ বেলেঞ্চত এই কি বুলি কয় কি কি বুলি কলো তোমাক অ এছ বি আই
এছ বি আইত অ এছ বি আইত ভাল না পইচা পাতি নাকাতে
এহ মন্থলী এটা কাতে মানল আ
ওৱান ফৰটি
তোৰ একশ বিয়াল্লিশ টকা কাটে এক বছৰত।
এয়াই এটা কাটেই না থাৰ্তি ফাৰ্ষ্ট মাৰ্চ আ
এক বছৰ একবাৰ কাতে
অ সেইটো আমাৰো কাটে বাৰু, এ বহুত খিনি পইচা লৈ লয় এ বহুত খিনি পইচা লৈ লয় বেয়াই লাগি যায়।
উম উ বেয়া
অ এছ বি আই ভাল মই এছ বি আইত খুলীবা গৈছিলো ইয়াৰে জয়ানগৰত কিন্তু ষ্টাৰে তাপ হয় ইমান বিজি ভালকে ৰেচপন্চে নকৰে সেই কাৰণে তাতে নুখুলিলোঁ খঙতে
আমাৰ কিন্তু আৰু য'ত পাঞ্জাৱাৰী ত মই খোলিছো ন উ পাঞ্জাৱাৰী ব্ৰাঞ্চ ভাল মানে যাৰ লগে লগ মুহটো বহিছে বহি কিনে মানুহটোৱে প্ৰায়ভাগ মোবাইলত ফ থাকে বা ই গেম গেমছে ইয়নো এব এটা থাকে ইয়নো ৱাই এনো তাৰে তোমাৰ গোটেই কাম মানে গোটে কৰি দিলাক তাৰপাছত তাৰ জেনেৰেল মেনেজাৰৰ চাইন লব লাগে তাৰে চাইন টাইন ললোঁ ফৰ্ম চৰ্ম ফিল আপ কৰিলো মানে মেনেজাৰৰ আৰু এইবিলাক কৰি চ জাৰ হৈ গৈছে খুলি গৈছে তাৰপিছত পোন্ধৰ দিন মানত এ টীম খন আহিছে আৰু পোন্ধৰ পৰা ত্ৰিছ দ
আ মোৰ লগৰটোতো দুখন দুখন এ টি এম আছে এছ বি আই খোলাৰ পিছত
শুনি তেনেকুৱাই হৈছে মানে
এ এখন এ টি এম প্ৰথমে আহিছে হা এ একাউণ্ট খোলাৰ পিছত সেইখন এ টি এম দি আকৌ কাম চাম দিয়া নাই পইচা ওলাও আৰু সোমোৱা জাই পিনোড ছেদ কৰা যোৱা নাই তাৰপিছত তোমাৰ অ তাৰপিছত কি হৈছে তোমাৰ আৰু এখন এটি এম আহিছে
আচ্ছা আচ্ছা আচ্ছা মানে এছ বি আই তে খুলিছে সি
অ সি এছ বি আইতে খুলিছে ৰবা সিও এইবছৰে খুলিছে
আচ্ছা মোৰ মানে কি হৈছিল অ', মই যেতিয়া এ মানে মই ওঠৰ বছৰ যেতিয়া হৈছিল, এ আমি যেতিয়া কলেজ গৈছিলোঁ অ'। কলেজ গৈছিলোঁ মানে অ', এক চেকেণ্ড এক চেকেণ্ড কলেজ নহয় ৰবা ওঁঠৰ বছৰ হোৱাৰ লগে লগে আমি যেতিয়া দিছপুৰত যেতিয়া আমি ফাৰ্ষ্ট ফাৰ্ষ্ট এডমিচন লৈছিলো মনত আছে না, যিদিনাখন আমি এডমিশ্যন লৈছোঁ, সিদিনাখন আমি কলেজত গৈছোঁ। ঠিক আছে, মানে মই এডমিশ্যন যিদিনাখন আছে তাৰে আগদিনা গৈছিল মানে আমাৰ মাত কিবা এ ফৰ্ম ফিলআপৰ তলত কৈছিল যে, ইমান দিনা ইমান তাৰিখে মানে এডমিশন নহ'ব মানে কৈছিল। সেইদিনাখন আছিল আৰ্টছৰ কমাৰ্চৰ নাছিল সেইকাৰণে, আৰু মোৰ লগত কোনোবা কোনোবা লগৰো গৈছিল আনকি। এ দয়াকনো গৈছিল মোৰ মনত আছে তুমি গৈছা নে নাই মই নাজানো।
অ'।
আৰু সিদিনাখন দেউতা আৰু মই গ'লো ঘূৰি আহলো ন' সিদিনা হোৱা নাছিল আৰু ঠিক আছে। তাৰপিছত সিদিনাখনেই মই বেংকত গ'লো এছ বি আই বেংকত গ'লো দেউতা আৰু মই। এই জাইকেনে বনালো সেইদিনাখনেই। মানো যোনদিয়াখন কলেজত এডমিশন ল'ব গৈছো তাৰে আগদিনা আৰু উম।
সেইদিনা মানে কি এডমিচন নহ'ল নেকি কলেজত?
নাই তাৰ পিছ দিনা এডমিশ্যন হৈছে।
সেইদিনা কি কৰিলা তুমি যাই?
সিদিনাখন তোমাৰ আৰ্টছৰ কমাৰ্চৰ নহয়।
অ', তুমিগুচি আহিলা মানে?
উম, উম, মই গুচি আহিলোঁ।
অ', ঠিকে আছে, এ মোৰ লগৰটোৱে এছ বি আইত খুলিছে কে তাৰ মানে বেংক অফ বৰো দা আছিল তাৰে মানে তোমৰ কি হয় তাৰেও পইচা কাটে হা দুই হজাৰ না থকিলে, তাৰপিছত আৰু তাৰে এটি এম টো দি এটি এম টো দি তোমাৰ মানে দিপজীত কৰা নাযায় আৰু। এ ত' মানে এছ, এছ বি আই, এছ অ', মানে এ বেংকত যাই ফৰ্ম চৰ্ম ফিল আপ কৰি থকা আৰু তাৰপিছত জমা কৰা ভাল নালগে না এক দুই এ বহুত যাত এক দুই হেজাৰ টকা ভালো নালাগে, বেছিকে হ'লেও একবাৰত থৈ আহিব পাৰি। সেইকাৰণে তোমাৰ এছ বি আইত খুলি লৈছে এতিয়া ডাইৰেক্ট এটিম মেচিন দিয়ে ডিপজিট কৰি থব পাৰি না।
উম, এচ বি আই বহুত ফেচিলিটী তোমাৰ যদি চেক থাকে ন' চেক। উম, ধলে এক লাখ দুই লাখ যিমানৰ চেক নাথাকক কিয়। মেচিন এটা আছে মেচিনটোত সোমাই দিবা ডুপ্লিকেট চেক এখন ওলাই আহিব বাচ হৈ গ'ল তোমাৰ।
আচ্ছা, মোৰ বাৰু পাঞ্জাৱ নেশচনেলটোত টো থ'ব পাৰি দিয়াচোন এটি এম টো ডিপজিট কৰি।
মানে চেক ডিপিজিট কৰা মেচিন ওলাইছে আৰু।
আচ্ছা আচ্ছা। সেইটোয়ে আজিকালি চোন তোমাৰ পাছবুকো ডাইৰেক্ট সোমাই দিলে হে হৈ যায় আপডেট হৈ যায়।
উম, এ পাছবুক আপডেট কৰিব তোমাৰ এই জি পে যিমানেই ট্ৰান্জেক্যন।
অ', নতুন এখন লগা হৈ যাব।
উম, নতুন মোৰো যদি এতি বে পাছবুক শেষ হ'ব যাওঁতে মোৰ মোটামুটি ইমান খন ওলাই যাব তুমি দহ পোন্ধৰ খনো কম পৰি যাব।
দুই বছৰৰ পৰা পাছবুক পাছবুক আপটোদেত কৰা নাই দুই বছৰৰ পৰা। এই দুই বছৰ নহয় তিন বছৰে ধৰি লোৱা মানে মই মই যেতিয়া খুলিছিলোঁ তাৰ আপোনাৰ দুই মাহ না তিন মাৰে তিনমাহে কল কৰিছিলো হাঁ। হাঁ দুই মাহ তিনি মাহে অকল ময় আপোনাৰ- তাৰ পিছত পৰা কৰাই নাই নকৰে এতিয়া যদি কৰিব যাওঁ কিমানকে লব ভাবা তুমি।
নে বহুত হ'ব, আমাৰ গুগল পে' আছে আমি আপডেটেট নক'লেও হ'ব দে তাতে চাই থাকিব পাৰো।
এ এটা নম্বৰ আছে এটা নম্বৰ হেল্পলাইন নম্বৰ আহি হেল্পলাইন নম্বৰ এটা আছে। তাতে মাৰ দিবা তাতে তোমাৰ মেছেজত ঘৰতে দি দিব তিমাহৰ গোটেই ষ্টেটমেণ্ট দি দিব। ৱাইতছেপ, কেলে বেয়া?
ফটো মাৰব ওলাইছিলো উম।
অঁ, লাষ্ট পাঁচটাত যেতি তুমাৰ নম্বৰ ওলাব লাগে লাষ্ট পাটো ওলাব লাগে এতিয়া পাৰি যাবা।
পাৰি পাৰি তাতে থাকে। উম' এ হোৱাটছএপত দি দিয়া ৰবা তোমাৰ পি ডি এফ কৰি পঠাই দিয়া।
উম' এই আহিছোহে ইমান তত নাই ইহে।
সেয়ে এইবোৰত কোনে কৰিব যায় এই মই কেইদিনমান আগত গেইছিলো। মোৰ মাৰ খান কৰিবা।
কি হ'ল? পইছা আকো দে তোমাৰ।